অ তাতে টুইটন পইচাও নাই বেছি তাই তাইৰো নাই মৰো নাই মই থাকিলে মই দিলেও হয়।
কচি মোক তাই মই মই বোলো তোৰ এইটো হেৰিতো ঘৰটো খোলা গলিও তোৰ ত' কৰিবা পাৰা
অ'
চাকৰিতো এতিয়া খোলাও জোৱা নাই নহয়
তাকেতো এতিয়া মই মই যে ক'লো তোক ক'ৰবাত যাম বুলি
উম
আহো ৰ' তাৰ পৰা আহিলে যদি পইচা চইচা অলপ মিলে তেতিয়া তাইক দিম ৰ' কি ভাল
অ' তাকে মই তাইক কৈছো যে চকৰিতো যিমান পাৰা ঘূৰে থাকবি তই মই দুুনীয়াৰ ঘুৰাইছিলো এ ঘূৰাও ঘূৰাৰ জোৰত মানে আহি গৈছে তাৰ পিছত
দেচোন ইটা কি হয়
উম, আপিৰ মন চন বেয়া মোবাইল যন্ত্ৰতটোৰ এই যন্ত্ৰত্ৰুৰ কাৰণে
অ অ
গাহেৰিত ধৰি অহিছি তাইক তাইহে পেলাচি মোৰ যন্ত্ৰটো
অ কৈছি ৰ কৈছে অ কৈছে সেইদিনাই কৈছে অ সেইদিনা কৈছে দে
তাইতো একো নকলাই মই থকা হ'লি দিলো হয় ভালকে
মই আছিলো
হ হ হ গম পালো দে
উম মানে মোৰো ভুল মোৰো ভুল নহয় তাইৰো ভুল নাছিলে এইৰা
অ গম পাইছো দে তই আৰু দিলি বঢ়িয়াকে থাপাককে মাৰি
মোৰো খং উঠিছিল হেখিনিত তাইৰো হাত খান লাগি গেল
অ
মোৰ খং উঠি গেল দিলো সেনেকে দি দিলো দুই চৰ মে একশ দ আৰু থাক একশা মাৰি কিন্তু কিন্তু মই মাৰি আহিকনে কিন্তু মই বাহিৰত ৰখি আছিলো দেই
অ
মই বাহিৰত বঢ়িয়াকে তাতে আছিল নহয় কিবা এখন তাতে বহি বহি কিনে ৰখি আছিলো, ওলাই নাহিল। উম উলিয়ে আহিলি মই কিবা এটা কলো হয়। মোৰো ৰাখছিবে আমাৰ মাৰ কিনে আহি কিনে।
মোক মোক মাৰছি মইতো ভুলতে দিয়া নাই নহয়, মোৰ লাগিহে গেছি হাতখন। এনেই কৰে অ তাই মুখখন অ তাৰ
বেয়া লাগে কিন্তু দেই।
তাই মুখান চাই মোৰ
কান্দি
তাকে তোন মোৰ হাঁহিও উঠে বেয়াও লাগে।
আহ।
অ আপা ৰে।
হেনেকে কান্দে একদম সৰু ছলীৰ দৰে।
অদ্ভুত।
উম, সৰু ছোৱালী যেনেকে ফেকুৰী ফেকুৰী কান্দে।
অ একদম সেনে হেণকা কান্দে।
হয় সেনেকেই কান্দে।
উম তাকেটোন।
তহঁতক কিবা মহ নাই হোৱা বোলে, লিখি আছে বহুত লিখিব পৰা মোক কৈছে ৰাতিয়ে লিখিম মই কৈছো ৰাতি নালাগে লিখবা।
মই কালি লিখিম দিনত আৰামছে বহি কিনে।
মইও দিনত মই দিনতে আছো ৰাতিলাগি বাহিৰত গৈছো।
ৰাতি এ টোপনি খতি হয় আৰু কোনি হেয়া লিখি থাকিব তাতকে দিনত বঢ়িয়াকে
এনে মাইন্ডটো কেৰেং মেৰেং আৰু তোমাৰ লিখি লিখি কি ৰাতি ৰাতি এক টোপনি খতি হলি যাই থাকি নাইকিয়াই হৈ যাব।
এ হ'বয়ে অহ।
এ সেইটো কাৰণে, মানুহক টোপনিটোয়ে লাগে মেইনলি।
টিপ টোপনিটোয়ে মেইন আঠ ঘন্টা যদি শু
আঠ ঘন্টা, আঠ আঠ ঘণ্টা টোপনি মাৰ অ আঠ ঘন্টা টোপনি মাৰ খাই লে ভালকে কষ্ট কাম বছি কৰিব নোলাগে মানে। টো নিজে নিজে।
অ তাকেতো এ মোৰ হৈছিল মাজতে দেই বঢ়িয়া একদম কি ধুনীয়া টো পুনি মাৰো মই।
মই আগতে গাল চাল ফুলছিল আজি কালি নাই। এই মো বেছি। অ মোৰ বেছি যদি এই য ন্ত্ৰ মাজে ইউজ এ হেৰি কত থাকো চাই থাকো মই নিজ নিজৰ নিজৰ পাচলে হল।
ৰাতি মই কেইটাত শু বাৰটা এটা তিনিটা তেনে ঘোমাল মানে এনেকা হয়। আজিকালি কমিচি আজিকালি কমিছে কিন্তু।
অ সেইটো হয়, তোৰ মানে নায় আগৰ।
বাৰটা হয়। চিজিকালি আজিকালি বাৰটাহে খাইছে খও আৰু নয় মই নহলে থাক দি হাৰো। পৰিবেশ ধ্বংস হ'ব মত শেষ। পৰিয়াল ধ্বংস হ'ব যদি মই বাৰটালৈকে পিছত থাকোঁ। দিয়া নাকসো আজিকালি, তাক ক'ব এনেই নাখোৱা ৰখি থাকোঁ। বা কাইজা লাগিলে কেতিয়ামবা।
আ।
তৰ্কা কেতিয়াবা তৰ্কা লাগিলে ৰখি থাকোঁ আৰু তৰ্কা কৰি থাকোঁ আৰু।
অ' মই ভাল কৰিব পাৰোঁ, তই ভাল নকৰো মই তৰ্ক কৰি থাকিম।
ই, বিৰাট অসৎ ইথানলি।
অ' মই ভাল নকৰোঁ থাক, ৰাতিপুৱাই হেনো নিজেই ভাল কৰিবি।
অ' ৰাতিপুৱাই সেইটোকৰণে নিজেই ভাল কৰে।
অ' কয় উ, হেৰি লাগি থাকে, কায়জিয়া লাগি থাকোঁ অমুক। তমোক ঠিকে নকৰে, ময়ে কৰিব লাগে।
অ' মই নকৰোঁ হেইটো কেনে, জানোৱে মই কৰোঁ বুলি।
অ' ভালে যদি তেনেহ'লি।
উম।
মই যদি তোমাক আৰ লগ কৰিম নাই।
নকওঁ আৰু তক মই।
সঁচা মোৰ নাই, মই কাৰ লগত কৰিম তৰ্ক?
অ' মোক অমুকক লাগে
এ নালগে, এতিয়া নালগে। এতিয়ান চব এতিয়ান চব নিজৰ ভাজে ভাজে থাক।
ঠিকে আছে দে, এতিয়া নিজে চাব দুই বছৰ তিনি বছৰ পিছত লাগিব।
তাকেটো, এতিয়া অকল পইচা লাগে, পইচা লাগে আৰু ফুৰিব যাবা লাগে।
অ' সেই লাইফ দিন এক
তাকেতো এহ জীৱন জীয়াবা লাগে, মই মোৰ উ, কি বুলি কয়, শ্ৰেণী এ, নৱম শ্ৰেণী গেল, দশম শ্ৰেণী গেল, তাৰপিছত এঘাৰ নম্বৰ শ্ৰেণী গেল, এ, এইবোৰ কৰোতে গেল।
বাৰ নম্বৰ, বাৰ নম্বৰ শ্ৰেণী।
অ' বা বাৰ নম্বৰ শ্ৰেণীটো সেইকাৰণে অলপ হে কৰিম বুলি ভাবিছোঁ।
মই দহ নম্বৰ এ, নহয় নহয় মই কিন্তু সেই আঠ নম্বৰৰ অ' সেই শেষৰ ফালৰ পৰাই মই কিন্তু ঘুৰছোঁ কিন্তু দেই, কিছু ঘুৰছোঁ। মই কিছু মোৰ যে আমাৰ তাতে যে বন্ধু গিলা
অ'।
মোত চেগি বহুত ডাঙৰতো।
হয় নেকি, এই ডাঙৰ চলী হ'লেও ভাল কিন্তু।
কোনোবা পাঁচ বছৰ, কোনোবা সাত বছৰ, কোনোবা দুই বছৰ সেনেকুৱা ডাঙাৰ।
অ', ডাঙৰ হ'লেও ভাল কিন্তু।
অ'।
সেইটোৱেইটো ভাল, মোৰ, মই, অ'।
অ', আৰু এতিয়া মই ধৰ কোৱাই দেই, মোক কৈছিল কি যি মেট্ৰিক এ, দশমটো দশমটো ভাল, ভাল কৰ, দশমটো ভাল কৰ। তাৰপিছত ক'ত যে যাবি গেলো, এখন এ এই এইটো কি বুলি কই এইতো, এই এঘাৰ নম্বৰটো তো মই, অলপ ঘুৰলো-ফুৰলো। এইবাৰ কৈছে কি যে, বাৰ নম্বৰতে ভাল কৰা, পিছত যি কৰা কৰিবি মই, একো
এৰি দিছোঁ মই, সেইটোকাৰণে, ভাবছো আৰু। বাৰ নম্বৰটো কৰাৰ পিছতে আৰু, দুই বছৰ পিছত বিয়াখন পাতিম আৰু।
উম, আমাক মাতবি, উম।
বিয়া হ'ব না আৰু।
পাতা টোন।
তহঁতক মাতবা লাগব।
প্ৰথম কি কৰিবি মানে, সেইত যাই কিনে নে, কৰিবি নে, কি বুলি কয় উকিলৰ তাত যায়।
এ নকৰোঁ নেকি, ডাইৰেক্ট কৰিয়ে দিম, কৰিয়ে দিম নেকি।
পাৰা। তহঁতৰ বিয়াখনত লকি বহুত মানে হেৰি হৈ আছোঁ মই, হওঁ।
ডাইৰেক্ট বিয়াখনে পাতি দিম নেকি।
অ', পাৰা।
কিন্তু, উকিলৰ তাত গ'লে ভাল। উকিলৰ এ তাত গ'লে কথা নাই, আমাৰ সেই ঘৰৰে আছে, চিনিয়ে পা। তহঁতে।
আমাৰো আছে ঘৰৰ, মোৰ নিজৰ বায়ে হয়। আমাৰ তাৰে, কুনী। অ', নালগে দে, নালগে দে, নামটো ক'বা নালগে।
সেইদিনা যে, কোনবা মানুহ মৰছিল সিহঁতৰ।
আচ্ছা। এ নাজানোঁ মই, আমাৰ ইহঁতি জানিব, অ'।
এ এই এইফালে দেখিছ আই যি, তহঁতৰ আই চক। এ সেইটো সোমাই চকটোৰ পৰাই সিফালে চিধাই, চিধাই।
অ', অ', বুজিছোঁ দে, বুজিছোঁ দে।
পেণ্ডেল যে দিয়া আছিল, সিদিনা।
অ', অ', গম পাইছোঁ দে, গম পাইছোঁ দে।
সেহতৰ, সেহতৰ। মোৰ সেই হয় না ঘৰৰ, আমাৰ চুন নিজৰ হয়। দেইতাৰ, উম, সৰু।
অ', বুজিছোঁ দে।
উম।
আমাৰো আমাৰ আমাৰ এনে মানুহক মই চিনিয়ে নাপাও সপায় এইগেলি। দেখলি কিজানি চিনি পাব পাৰো নামটো এ দি মই নাজানো।
আমাৰ তাতে ঘৰ আছিল গম পোৱা তই?
তহঁতৰ?
অ
বা কি কও কিতানে
আগতে
আগতে মানে তহঁতৰ তাতে যাৱা কেইবছৰ মান হ'ল?
সেই বহুত বছৰ।
তেতিয়া হ'লে মই কেনকে গম পাম? হেল্ল'অ হেল্ল'।
হেল্ল'অ
হেল্ল'অ
আহ ক?
এই বহুত বছৰ হল আশী নব্বৈ এশ মান হৈছে পায়।
এই মোৰ কি আশী বছৰ হৈছে?
উম আমাৰ সেইটোয়ে ত তহঁতৰ সেই সিহঁতে গম পাব। বুজি পাইছ?
অ অ গম পাইছোঁ দে।
অ এই কি বুলি কে তহঁতৰ সন্মুখত যি ঘৰটো? শুনিছেনে তহঁতে সন্মুখেন ঘৰত আছে একঘৰ মানুহ আছে?
আমাৰ এতিয়া কোনটো সন্মুখ বা? আমাৰ সন্মুখত ঘৰটো আছে।
এই ৰাস্তাতটো সন্মুখে বাহিৰত? ৰাস্তাত তহঁতৰ ৰাস্তাটো সিপাৰে জতটো যি?
অ বুজি পাইছোঁ বুজি পাইছোঁ দে।
সেইটো আমাৰ লগ আমাৰ এই বন্ধু তহঁতৰ ঘৰ সেইটো ঘৰ।
নহয় অ সেয়াতে উঠি আছে উঠি কিনে এই যেন বেলেগ উঠিছে দাদ সেইটো দাদকটো উঠিছে দাদকটো উঠিছেি ইতেন। বেলেগত থাকে ইহঁতে।
‌ অ এ শুচি শুচি শুচি এ শুচ এ শুচি।
অ দে মই কৰিম।